অ কি খবৰ কি অ ভাল কি কৰি আ ছে
এয়া আহিছো পাকঘৰলে
অ আজি কি তৰকাৰি কি তৰকাৰী বনাব?
দাইলকে বনাম আৰু। মাছ আছে ভাজি। উম।
অ আমাৰ সেয়া উ দালি অকমান আছে। তাৰপিছত তা। মেনা ভাজি বনাম বুলি ভাবিছো এনে হেৰি মানিমুনি। পিতিকা নাখায় নেকি আপোনালোকে
অ মানিমুনি পিটিকা খাই নেকি
অ পিটিকা খাই নহয় নহৰু পিয়াজ আকৌ আদা দিম মিক্সিত পিচি পেলে পঠাব বহুত ভাল লাগে এতিয়া ডায়বেটিছৰ কাৰ ডায়েবেটিছৰ কাৰণেও ভাল আকৌ এতিয়া ৰাতিপুৱা মৰ্ণিং ৱক কৰিব নাযায় নেকি
অ যাও যাও
কেটা মান বজাত যায়
যাওঁ অ পাঁচটা মানত
অ মই সেই পাঁচটা চাৰে পাঁচটা মানতে যাওঁ ডক্তৰে মানে ওজনতটো বেছি হৈছে যে সেইটো কাৰণে খোজ কাঢ়িব খোজ কাঢ়িব দিছে আকৌ মা বয়সত মানে ওজনটো বেছি
বেছি হৈছে অ আজিকালি মেদবহুল অ মেদবহুলতটা বহুত হৈছে
অ ডক্টৰে ডক্টৰে মানে বহুত খোজ কঢ়িব দিছে আকৌ আমাৰ মাও ডায়েবেটিছ যে একদম ডায়েবেটিছৰ টেবলেট সদায় খাব লাগে এতিয়া ৰাতিপুৱা তিনি ঘণ্টা চাৰি ঘণ্টা মানে আৰু মায়ে খোজেই ক়ে আৰু দেউতাৰও খোজ কাঢ়ে আকৌ ডেইলি একাপ গাখীৰ খায় আকৌ সপ্তাহত এ এটা কণী এটাহে কণী খাব পাৰে বোলে একদম ডক্টৰে যেনেকে কয় সেনেকে মে মানি লয় আহ
অ ভালে কৈছে আজিকালি বেমাৰ আজাৰ বিলাক বেছি যে হয়নে উম
কও নেদেখোৱাই মানে আঁ কি কৰে তেনেকেই চলে আৰু এতিয়া ডেইলি ডায়বেটিছৰ টেবলেট খাই পেছাৰ টেবলেট খাই দেউতাও ছা আক সে দেউতাও সেনেকে কয় খাই থাকিব লাগিব সদয় আৰু কাব হে গা
পেছাৰ আৰু চুগাৰৰ যে টেবলেট খালে মানে আৰম্ভ হ'লেই আৰু খায়ে থাকিব লাগিব সদায়
অ খায়ে থাকিব খায়ে থাকিব লাগিব আমাৰ সেয়া মা দেউতাই সেনেুৱা আৰু দেউতা এতিয়া জদি হয় ডক্তৰে এতিয়া মৰিব হয় একদম ভাবিব ডটৰ এনেকে একাপ চাউল ভাত হাতেহে খাব হি হয় আলহী কেতিয়াও নাখায় একাপ চাউলত উম বা ভাদ বনাই দিয়েও তেতিয়া ধৰি লও সেনেকে দুপৰীয়া সাজোহে ভাত খায় আৰু ৰাতি হলে কি হয় জানে ৰাতি হলে অ ৰুটিহে খায়
অ ৰা ৰাতি ৰুটি খোৱাতটো ভাল আগত
ৰাতি ৰুটি খালে মানে প্ৰেস্ৰাৱ কৰিব উঠি থাকিব নালাগে মোৰো তেনেকুৱা চাই টাৰডৰ সদায় খালী পেটত টেবলেট খাই থাকো অ ঠাই ৰত আছে আৌ অ নৰসিংহ পাত খায়নে নাখায় নৰসিংহ পাত হেৰি কৰিবচোন হেৰি এ পোলা পোলা বনাই যেনেকে সেনেকে খাবচোন
অ খাও আমি মাছৰ লগতো খাওঁ অ মাছৰ লগতো খা
অ জোল জোল জোল বনাই খাবচোন তেতিয়া মানে ভাল খাব হাক তং মছাম মানিমুনিটো এনেকে আলু লগটো ভাজি ফেলাই খাবচোন বহুত ভাল লাগে
অ ভাল লাগে আকৌ
ঘুই লয় তেতিয়া একদম নহ নহৰু পিয়াজ চব দি আদা দি কেনে এনেকে হেৰি পিটিকা বনাই খাই আকৌ এেনেকে আলু ভাজিৰ লগত
অ আলুৰ লগত ভাজি খাই ভাল লাগে অ খাও আমি অ পিচি পেলাই চাটনি বনাই খাওঁ নহ'লে মাছৰ লগত পিচিবলা যে বনাই নৰখ
অ বাৰু তেনেকেও খাই কেঁচাই কেঁচাই খাবচোন কেঁচাই খালে বেছি
খালে বেছি ভাল অ কেঁচাই খালে বেছি ভাল অ নৰসিংহ ভেদাইলতা
ভেদাইলতা কেনেকে খাই আপোনালোকে অ
ভেদাইলতা আমি বৰ বনাই খাও পিচি আকৌ তৰকাৰিও খাওঁ মাছৰ লগত অ মচুৰ দালি দি
অ মানুহ খাও সেনেকে বাৰু মচুৰ দাল দালিখিনি হেৰি কৰি লওঁ মিক্সিত মিক্সিত পিচি মিক্সিত পিচি লওঁ মানে পাতত পিচি থাকিব বহুত কষ্ট লাগে ন অ এলাহ লাগে যে সেইকাৰণে মিক্সিত উ হেৰি মিক্সিত মিক্সিত পিচি পেলাই সেনেকে খাওঁ
অ আমিও মিক্সাৰতে পিচি লওঁ আমিও তেনেকে খাওঁ মিক্সাৰত পিচি আৰু এই হেৰি দিওঁ এ পিঠাগুৰি থাকিলে পিঠাগুৰি কেইটামান দি দিও নহলে আটাকে দি দিওঁ কেইটামান একো নিদিলেও নিদিলেও হয় কেতিয়াবা একো নিদিয়াক
একো নিদিলেও হয়
আহ একো নিদিলেও হয় চবৰে জুতি বেলেগ বেলেগ অ যেনেকে সুবিধা হয় আৰু আহ যদি বস্তু পৰিমানটো কম হয় তেতিয়া আই দিয়ে আৰু কিবা এটা মিক্স কৰি দিলে হয়
অ ঠিকে আছে অ সেনেকেই দিয়ে হেৰি কৰিব পিঠাগুড়ি কেইটামানো দিব পিঠাগুড়ি কেইটামান দি সেনেকে দাইলৰ লগত সানি দিলে সেনেকেও বৰা বনাই খায় চোন ঠিকে
অ দিনত মচুৰ দালি বনালো সেইদিনা অকল মচ চুডাৰ মানে ভিজাই পিচি অকল মছলা সণালীয়ে বনালো বাৰু অকলে
আমিও তেনেকে খাওঁ বাৰু অ ভাল লাগে খাই ভাল লাগে আৰু আৰু হেৰি ভুতজলকীয়া আচাৰ খায়নে নাই ভুতজলকীয়া আচাৰ বনাই খায়নে নাই ভুতজলকীয়াটো আচাৰ কেনেকে বনাও জানে আনি ভালকে ধুই লৈ অ ভালকে ধুই লওঁ ধুই লৈ পিছত অলপ ৰদত দিয়া যে জলকীয়াটো যেনেকে ল ত পৰা তেতিয়া আমি তেলখিনি গৰম হয় তেলখিনি গৰম কৰি জলকীয়া কেইটা তেলতে ভাল অকমান গৰম কৰি ল। গৰম কৰিলই তেনেকে ভা
অ', তেনেকে ভাজি দিয়ে নেকি? আমি তেনেকে নকৰো। আমি গোটে ধুনীয়াকে ধুই, অ -অ আমি আকৌ এ ধুই পেলাই
তিতিলেও যাতে আমি থৈ দিব পাৰো তেনেকে।
অ-অ, আমি আকৌ এই আমি আকৌ ধুই শুকুৱাই শুকুৱাই পেলাই কাটি দিওঁ কেঁচিয়েদি।
অ ঠিকে আছে অ। অ কিছুমানে পিচ পিচকে কাটি দিয়ে। এ হাতত বৰ জ্বলা ধৰে যে সেইটোকাৰণে তেনে সেনেকে
গোটেই কাটি-কাটি পেলাই তেতিয়া ভৰাই থওঁ অ কাছৰ বটল বয়ামত ভৰাই দিওঁ। অ কেতিয়াবা কেঁচা তিল তেল দিলেও ভাল লাগে কেতিয়াবা আকৌ তেলখিনি অকণমান গৰম কৰি ঠাণ্ডা কৰি পেলাই দিলেও ভাল লাগে।
অ তেনেকেও ভাল লাগে। ঠাইছে মানে ভাত দালি অ যিদিনাখনে ধৰা দালি-দালি বনোৱা যায়। অ যিদিনা দালি বনোৱা সেইদিনাখনে অলপ অলপ লাহে তেলখিনি ল'লেও খাব প
অ তেল খিনি ললেও হৈ যায়, অ মই আকৌ এইবাৰ তাৰ আকৌ তেল দিয়া নাই খালি নিমখে দি থৈছো। নিমখ আৰু জলকীয়া দি থৈছো। অ তেল দিয়া নাই এইবাৰ। খালি নিমখখিনি কেঁচা নিমখ দিছো আৰু। নিমখত বা পানী ওলাই কেচ আৰু একো দিয়া নাই খালি জলকীয়া আৰু নিমখ মানে ৰ'দত দিওঁ নহয় ৰ'দত নিমখ খিনিতো গলিয়ে যায়। গলি পানী উঠি মানে গোটেই জলকীয়া খিনি হেৰি হৈ যায় জহি যায় হয়?
তেনেকে বনালেও ভাল বাৰু।
দিম আৰু।
অ এনে আমৰ আচাৰ বনাইছেনে নাই? এতিয়া আমৰ চিজন যে আম আপোনালোকৰ আগতেচোন আম-আম বহুত আছিলে। এতিয়া আছেনে নাই? অ দিবচোন কেইটামান আনি।
পকীও আছে, আহিব আকৌ।
অ হ'ব বাৰু। যাম বাৰু আগতেটো বহুত আপোনালোকৰ আম লাগি দেখিছো নহয় আম আকৌ কেতিয়াবা লৈও আনো এতিয়া আপুনি এতিয়া কেতিয়া আচা আচা আকৌ আচা আচাৰ বনাই বিক্ৰী কৰে নেকি
অ কৰোঁ আহিবচোন আপুনি আহিলে দেখে উম দেখিব লৈও যাব পাৰিব অ আহিব লৈও যাব আপুনিও বনাবগৈ মই বনোৱাও জুতি লব। কি চাব
অ কেনেকে বনাই এতিয়া কৈ দিয়কচোন অলপমান বেচি এতিয়া আমি
কেনেকে বনাওঁ মানে কেঁচা অ এই কেঁচা আম খিনি ধুনীয়াকে কাটি অকনমান ৰ'দত শুকুৱাই শুকুৱাই লো গোটি বিলাক পেলাই অ ৰ'দত অকনমান শুকুৱাই শুকুৱাই লয় তেতিয়া এই হেৰিত মচলা আৰু তেল এ প্ৰথমে মছলা খিনি আমি সানি লওঁ আৰু গোটা মছলা গোটা মছলা খিনি অকণমান ভাজি অকনমান গোটা মছলা খিনি ভাজি অ তেল গৰম কৰি লওঁ গৰমে
আমিও তেল এইখিনি গৰম কৰি লওঁতেনেকে এতিয়া আপোনাৰ পদ্ধতিটোৰ বা কেনেকুৱা
অ তেলখিনি মানে গৰম কৰি আকৌ ঠাণ্ডা কৰিহে দিওঁ অ মচলা
এতিয়া ভাল তেতিয়া বস্তুতো মানে ভাল সৰু সৰু কে কাটি দিলে ভাল ডাঙৰ পিছে এডোখৰললে আকৌ হাৰি বাকলি চাকলিও দিয়ে কিছুমানে আমি আকৌ বাকলিটো নিদিওঁ বাকলিটো কাটি পেলাই দি বাকলিটো দিলে বাকিটো মানে এতিয়া কিছুমানে ডাঙৰ ডাঙৰকে দিয়ে।
অ সৰু সৰুকে কাটিব লাগে মই সৰু সৰুকে দিলেহে সৰু সৰু কে কাটিব লাগে মই সৰু সৰু কে দিলে ভাল পাওঁ অ লোকচান হয় আৰু খাব নোৱাৰি নহয় ইমান অ মই আকৌ অকনমানহে খাওঁ মই বেছি নাখাওঁ আমি সৰু সৰুকে দিওঁ নহলে পেলনি যায় পেলাইহে অ বাকলি কাটিও নিদিওঁ আকৌ কেতিয়াবা দিওঁ।
অঁ আমি আকৌ বাকলিটো বাকলিটো বাকলিটো আমি কাটিয়ে দিওঁ কিয় জানে ইয়ে বাকলি নাথাকিলে বাট দে লাগে যে
নাই অক অকনমান যদি মানে বেছি পুৰচ নোহোৱাতো বাকলি সহ দিবচোন ভাল আমাৰ স্বাস্থ কাৰণেও ভাল অ মানে বেছি পুৰঠ হলে বাকলি খিনি কাটি দিব লাগে অ মানে অকনমান বেছি পুৰঠ নোহোৱা নোহোৱাখিনি
অ অকনমান কুমলীয়া কুমলীয়া টাইপৰ হলে মানে ভাল আৰু ন বাকলিটো বোলে
তেতিয়া বাকলি সহ দিব চব চব ধৰণৰ জদী আমি লব লাগে হয়নে নাই বাৰু
তেনেকে বনাই পোৱা নাই এদিনো কথা পাতিলেহে গম পোৱা যায় বেলেগৰ লগত এইবিলাক শ্বেয়াৰ কৰিলেহে বুজি পোৱা যায় অ হয়নে হয় আপুনি বনাইছে কৰি দিছে ভালে কৰিছে বাৰু
অ পিছে চাহ পানী খালে নে নাই এতিয়া চাহ পানী খালে নে নাই বোলো
অহ বোলো আপুনি আপুনি খালেনে নাই
অ আমি খাই লৈ এতিয়া ভাত বনাব লৈছো
অ আমিও এতিয়া ভাত বনাম ভাত মানে ভাত কেইটামান আছে আৰু দালিও অকমান আছে কিবা এটা ভাজিহে বনাম আৰু
হব দিয়ক
অ অ অ